অ কি কৰিছ?
এ আছোঁ এনেই, ল'ৰাটো জ্বৰ কালিৰ পা। এ তাৰ লগতে আৰু, উম জ্বৰ তাৰ লগতে লাগি আছোঁ।
অ আজি সেইটো কাৰণে শিকিব নাযাওঁ আও।
অ আজি নাযাওঁ আও ল'ৰা ছোৱালী বেমাৰ হলে কি যাবি, চব কাম থাক। কামো কৰে সেনেকে আজি কৰাই নাই।
অ অ অ
অ কি কৰি আছে?
মই ভাত বনাই আছোঁ।
অ কি বনাইছ?
ভাত এ হেৰি ৰঙালাও আগ দালি মিক্স কৰি পেলাই এনেকে বনাইছোঁ।
কি বিলাহী দিবি নে কেনেকে বনাও ৰঙালাও
বিলাহী নিদো।
ৰঙালাও আগ বিলাক মানুহে কয় অ খাবলে বোলে বৰ ভাল লাগে কেনেকে বনাই মই বনাইও পোৱা নাই।
নহৰু অকণ দি তেল মাৰি পেলাই দালিয়ে শাক এনেখিনিয়ে তেল মাৰি দিয়ে, তাৰপৰা মই ক'লাখাৰ অকণমান দি পেলাই অ, জালুক অকমান দি চোৱা পিচি আৰু সেই তেনেকে। অ, আকৌ ভেন্দি- ভেন্দি আলু ভাজিম।
উম। খাবলৈ ভাল লাগে।
সেইয়াই, অ, তেনেকে খাম আৰু।
ভেন্দিটো মিহি- মিহি কাট নে ডাঙৰ- ডাঙৰকে কাট?
অ, মই ইমান ডাঙৰকেও নাকাটো জোখত কটো আৰু।
উ- উ। মই আকৌ ভেন্দি নাই বনোৱা, আজি মই কৰা নাই আগতে ৰাতিডাল টোপনি খতি কাৰ লগত?
অ, আমাৰ এইও জ্বৰ।
অ, তাই যে স্কুল গ'ল তেনেকে?
অ, স্কুল গৈছে তেনেকে, মই আকৌ স্কুলৈ ফোন কৰিছো।
অ।
তাৰপিচত সিহঁতৰ স্কুলৰ মাষ্টৰলৈ।
আহ।
সেইয়া ফোন কৰি পেলাই কৈছোঁ, জ্বৰ বচা নাই অ, কচোন কৈছোঁ। হেৰি একো, হেৰি হোৱা নাই বুলি কৈছে এতিয়া। প্ৰব্লেম হ'লে, অ, প্ৰব্লেম হ'লে 'মই ফোন কৰি দিম' বুলি কৈছে আৰু। 'আপুনি লৈ যাবহি' বুলি কৈছে, তেতিয়া মই বোলো অ, হ'ব দিয়ক।
বনো
কেইটাত মানে হেৰি, এ পৰীক্ষাৰ পিছত মানে হেৰি হ'ব। অ, ক্লাছ কৰি অ, কৰাব বোলে আকৌ। অ, স্কুল বহিব। সিহঁতৰে এ তেনেকুৱা।
এইটো পৰীক্ষাটো ইউনিটেষ্ট- ইউনিটেষ্ট হে আছে। অ, পৰীক্ষাটো কি ইউনিটেষ্ট হে?
অঁ পি এ ৱাহ, ইউনিটেষ্ট।
অ, আগৰ আগতেটো নহয়, এইবিলাক হয়?
কিয় নহয়, হয়চোন আগতে চবৰে হয়।
আগতে ফাৰ্ষ্ট ইউনিট টেষ্টহে হয়, এনেকৈহে হয়।
অ, সেই একেই ইয়াত ধৰি লোৱা হেৰি কে দিছে আৰু, নামটো সলাই দিছে একেই।
তাত ঠিকে আছে ভালদৰে ক্লাছ নবহে।
অ, ক্লাছ নম্বৰহে মানে, ক্লাছ সিঁহত কৰিব আৰু এনে আকৌ স্কুল স্কুল টাইমলৈকে মানে থাকিব হয়।
অ- অ।
শিক্ষাটো সোনকালে পায় হৈছে। এইখিনি সময় সিহঁতে ঘৰতনো কি কৰিব, ক্লাছ কৰাব।
অ, ভালে হৈছে হয়।
উম, উম, এনে পৰীক্ষা হলে ধৰি লও, পৰীক্ষা পৰীক্ষাটো দিলা, টাইমৰ মতে গুচি আহিলে।
গুচি আহিলে আহ।
ভালে হৈছে, সেইটো কাৰণে
ভালে হৈছে, উম।
অ, স্কুল টাইমতে চাগে ছুটি দিব। মানে ভাতো তাই খোৱা খাই যোৱা নাই নহয়, একো খাই নগল। বলে জ্বৰ, ৰুটি বনাই দিলো।
অ,
টিফিন নাখাই বোলে ৰুটি বনাই দিছিলোঁ তাকে দিছিলোঁ নাখাও বুলি কৈছে। ৰুটি এফাল খাই আকৌ জ্বৰ ঔষধ খাই দি পঠাইছো।
অ অ হেৰি উম জ্বৰটো হৈছে চবৰ, হা
অ,
এইকেইদিন জ্বৰটো এইকেইদিন জ্বৰটো মানে হ'লে ভয় লাগে আমাৰ কালি ইয়াতে মই ভয় খাই গৈছো এনেকে জিয়া খাইছোঁ। খাই কান্দিয়ে নহয় অ নাই দে শুনিছ। অ জিকা খাই খাই কান্দৰে যে কালি অ কি অ হয়? তাৰ পিছতে মই কি হৈছে বুলি বা? তাৰ পিছতে হেৰি জ্বৰ মূৰত উঠিলে হয় বোলে তেনেকুৱা
অ সেইটো কাৰণে চাই থাকিবি ৰাতি টোপনি আগলেও ল'ৰাটোক চাই থাকিবি আকৌ জ্বৰ - চ্বৰ মূৰত উঠিছে নেকি জ্বৰ বেছি তাপ নেকি? কি মাথাটো চাই থাকিবি?
চায়ে আছো ঔষধো খুৱাই দিছো মই ৰাতি আকৌ
অ, অ, সি এতিয়া ভাল পাই আছে আৰু অকণ
এতিয়া অকমান ভাল পাই
অ, তই প্ৰথমতে য'ত এয়া কথা পাতিছিলি যে সেইখিনি জেগাতে থাক
অ সেইখিনিতে আছো এই টো লাগে চাবিটো চাবি ভাল পায়? চাবি হ'লে একো নালাগে চাবিতো দি দিছোঁ।
অ চাবিতো কিয় ভাল পাই জানো সি মোকো একে চাবিটো।
চাবি বুলি কলে আৰু একো নালাগে গাড়ীৰ চাবি গাড়ীৰ চাবিতো দি দিলে আৰু একো নালাগে লৈ ব্যস্ত লোকে খেলা বস্তু এগাল
অ চাবি
হয় চাবি তাৰ পাছতে আকৌ হেৰি কি বুলি কয় এনেকুৱা সৰু খোৱা বস্তুবিলাক সি ভাল পায় খেলা বস্তুৰ প্ৰতি তাৰইমান হেৰি নাই।
অ,
গাড়ী গাড়ী বুলি কলে পাগল গাড়ী বুলি কলে পাগল যে
প্ৰায় সৰু ল'ৰা ছোৱালী হয় লৰা মানুহ গাড়ী পাগলে হয় গাড়ী লব
অ একবাৰে গাড়ী বুলি ক'লে তাক একো নালাগে। গাড়ী হলে মই খুলি দিম আহা। সে এতিয়া এনেই এনে আজি ক্ষতি হ'ল হয় ল'ৰা-ছোৱালীৰ লগত যে
অ হওক দে অকৌ ল'ৰাটো ভাল হওঁক আকৌ নালাগে অকমান সিও হেৰি হওক
উম।
তাক এই বাহিৰা বস্তু একদম নিদিবি খাবলে সৰু হয় আছে যে তাই খাই থাকিলেও মানে তাক ওচৰৰ পৰা আঁতৰাই আনিবি শুনিছ
অ শুনিছো মই নিদিও এ মই নিদিলেও আকৌ মানে কান্দে যে কান্দিলে মানে মই সেইয়াকে দিলে মনে-মনে থাকে যে।
অ'
সেইটো, সেইটো কাৰণে মানে দি দিওঁ।
উম'
কালি এতিয়া কি হ'ব ক গোটৰ হেৰি কৰিলি গৈ, কি এইয়া এক্সাৰচাইজ কৰিলি গৈ ব্যায়াম?
অ' কৰিলোঁ-কৰিলোঁ।
অ' ক'ত কৰিলি? ক'ত কৰিলি গৈ?
আমাৰ এই টেষ্টডিয়ামত কৰিলোঁ।
অ' সেই কি বুলি কয় কেইটাত গ'লি?
কেইটাত গ'লো মানে হেৰি উম' এইয়া ছটাত গৈছোঁ।
ছয়টা আমাৰ ছয়টা তে, তই যে কৈছিলি চাৰিটা বজাতে তহঁতৰ।
এ সিহঁতে সেইয়া মোক কৈ থাকে, এনে কয় বুজিছোঁ সিহঁতে চাৰিটা মোক এ খায় ল'ব, লৈ পেলাই সিহঁতে দেৰিকৈ আহে।
উম'
তাৰ পিছত আৰু উঠাই, মইও উঠা নাই নহয়, মই জানোঁ ইহঁতে মোক এনেই কৈছে। মই সেইটো কাৰণে একে পাঁচটা বজাতহে উঠিছোঁ, পাঁচটাত উঠিছোঁ উঠি
উম'
কাম-বন কৰি গৈছোঁ আও
সেই উম' কি বুলি কৈছে? মই-মই আকৌ হেৰি তাতে উঠিছোঁ এইয়া ছয়টাতে গৈছোঁ, মোৰ আকৌ লগ ভাগ নালাগে, তহঁতৰ নিচিনা লগ হৈ বুজা নাই।
মোকো লগ নালাগে অকলে যাব। পাওঁ কিন্তু এইকণহে, তেওঁ আৰু মানে এতিয়া গোটৰ মানুহ খিনি একেলগে যাব কিয় ভাল মানে আকৌ বিচাৰি ফুৰিবগৈ লাগিব যে হয়।
এ আমাৰ সব বেলেগ-বেলেগকে বহিছে, এক্সট্ৰা-এক্সট্ৰাকে গৈছে সব।
অ' আমাৰ আকৌ গোটৰ মানুহখিনি আমি একেলগে হৈছোঁ, তেনেকে হ'লেও হয় চাগে।
উম'
আমাৰ এতিয়া কিবা-কিবি যে কাগজ কৰিব দিছে, আমাৰ অকলে যা মৰ্জি যেতিয়াই গৈছে। তেনেকুৱা
অ' আমাৰো গ'লে গ'লা, আমি যোৱা নাই এতিয়া কৰিবলৈ, যামহে মই ইঞ্চুৰেঞ্চ কৰাগৈয়ে নাই।
উম' অ' কৰিলে হ'ল সেইয়া নিজে নাই কোৱা, মায়ে এতিয়া পঠিয়াই দিবলৈ এতিয়া তোৰ সৈতে তোক কৈছিলোঁ, তইয়ো গুৰুত্ব নিদিলি। মোৰ সময় নাই লৈ যাবলৈ।
মইও যোৱা নাই নহয়।
সেইয়া কি পাৰ্ট যে হেই তাৰ যোনজনী তাত থাকে।
অ'
তাই আৰু হেৰি পঠিয়াই দিবা, মই সোনকালে কৰি দিম বুলিয়ে কৈছিলে। এতিয়া আকৌ ফোন কৰি থাকিলে ৰিচিভেই নকৰে, কাৰোবাৰ এজনী সৈতে পঠিয়াই দিবলৈ।
তই নম্বৰ ক'ত পালি?
তাই নম্বৰ মই আছিলে নহয়।
অ, ফোন কৰোতে, ৰিচিভ কৰা নাই।
ক'ৰ ফোন কৰিলে ৰিচিভ।
কিয় বা?
জানো, নম্বৰ কিয় ফোন আহিলে, ফোন কৰিলে ৰিচিভ নকৰে।
উম, মানুহ থাকে চাগে, সেইটো কাৰণে উঠোৱা নাই।
উম,
এই, তই চিনি পোৱা নহয়, তই তাৰ পৰা আহি পেলাই সেইখন টমটমতে, মানে লৈ যাবি মায়েক ওলাই থাকি থাকিব দিবি কেতিয়া কোনোবা এদিন সোনকালে যাবি নহয়, শুনিছ? সেই তেনেকুৱা কৰিবি, তই গলে ধৰি ল, তাই কৰি দিব চিনাকি হয়।
কিয়, তোক চিনি নাপায়?
চিনি পায় যদিও, মই ইমান হেৰি নাই যে, মোৰ লগত।
উম, কি নাই?
হয়, মই ইমান কথা-চথা নাপাতো যে হয়, আজিলৈকে মই মানে মাতি পোৱা নাই যে হয়।
ময়তো মাতি পোৱা নাই, মই নিজেহে মাতিছো তাই প্ৰথমে হাঁহি লয় যে। হে, মই ইমান নামাটো নহয়।
উম,
তাই সুধিয়ে আছে, গিয়েকৰ লগত মই একেলগে পঢ়া নে? তই ডাঙৰ নে, মই ডাঙৰ, সুধিয়ে আছে।
অ,
অ, তেতিয়া মানে অহা, সময়ত মানুহ নাই যে।
অ,
এতিয়া মানে, সুধিয়ে আছে মোক আৰু।
অ,
বায়েক হ'ত নাহা হ'ল নেকি?
সুধা নাই তই?
নুসুধিলো মই, সেইবিলাক ইমান
অ, নালাগে, সুধিব নালাগে।
উম,
উম, উম, ক'হ এতিয়া হেৰি কি বুলি কয়, ভাত কোনে বনাব?
মই বনাব লাগিব, এ, বনাবলৈ এলাহো লাগিছে নবনালেও নহয়, নহয়। মানে কি ৰাতি টোপনি হ'লে, গা, ক্ষতি হ'লে গাটো কিবা- কিবি লাগে হয়।
অ, গাটো বেয়া লাগে, তহঁতৰ হেৰি আম নাইকিয়া হ'ল নে?
এই এবাৰ আম চব, বেয়া ওলালে পোকে খাইছে।
এই, কেঁচা আম আছেনে নাই, সেইটোহে মোক লাগে।
কেচাঁ আমো নাই, কিয়?
কেঁচা আম, খাব মন গৈ আছে পিহনাত পিচি।
খাবিহি তই আহি, তিনটা নে, চাৰিটা আছে।
নালাগে মই আকৌ নালাগে দে, মই সেই চাৰিটাৰ কাৰণে আকৌ নাযাও, মই আকৌ তাত খাব নাযাও নহয়, লৈ আহিলো উম, ঘৰত খালো হতি।
ত, আহি নিজে গছজোপা, চাই কৰি লৈ ল'বহি পাৰিলিহেঁতেন।
উম
হেই কি বুলি কম?
ক
বেয়া মই তাকে এতিয়া কি বনাওঁগৈ মোৰ মানে ভাত চাত বনাব এলাহে লাগা হৈছে আৰু।
উম হ'ব দে বনাবি আৰু দে।
উম, তাৰপাছত ব্যয়াম চ্যায়াম শিকিলি নে নাই সেইকেইটা ৰাতিপুৱা ভাটিবেলা কৰি থাকিবিচোন এনে থাকা সলনি।
অঁ এই ভাটিবেলা মই ৰাতি অঁ কৰিব লাগিব তইও কৰিবি আকৌ তেতিয়াহে।
উম মোৰ সময় নাই ব্যায়াম কৰিবি।
উম সময় অকন উলিয়াই ল'বই লাগিব তেনেকে।
সময় অকণ উলিয়াই নিব লাগিব তাত ব্যায়াম শিকাজনী ক'ৰ, আমাৰ ইয়াত গৈছে নেকি ব্যায়াম যিজনীয়ে শিকাইছে।
চবতে ঘূৰি ফুৰিছে নহয় আমাৰ কপাহেয়াৰ পৰা আহিছে কপাহেয়া।
কপাহেয়াৰ পৰা গৈছে আহ। আমাৰ ইয়াৰ পৰা যোৱা নহয় আৰু।
নহয় অহ হ'ব দে দেই।
অ হব দে অ। হ'ব দে।